ক কোৱা
তুমি ৰঙালী বিহু ভাল পোৱা নে ভগালী বিহু ভাল পোৱা
মই বেছিকে ৰঙালী বিহুয়ে ভাল পাও ম ৰঙালী বিহুত মানে ডাঞ্চ চাঞ্চ হয় আৰু মানে ভাল লাগে ফাংচনো হয় যাব মানে চাই চাব পাৰি এইটো ফাংচন বোৰ যাই কিনা ভাল লাগে আৰু মানে টো ৰঙালী বিহুত মানে ধুনীয়া ধুনীয়া মানে বিহুৰ কাপোৰ কাপোৰবোৰ পিন্ধিব পাৰি ডান্স চান্স হয় সেইকাৰণে মোক ভাল লাগে আৰু তোমাক
মোকো বিহু ভাল লাগে মানে দা ডান্স কৰি বহুত ভাল লাগে ফাংচন বোৰ চাই অ তুমি মানে মোক বেছি তো ভোগালী বিহু ভাল লাগে
আচ্ছা ভৱালী বিহু কিয়
ভগালী বিহু ভাল লাগে মানে তাতে পিঠা লাৰ়ু বহুত বনাওঁ পাৰি ন সেইটো মই বনাই বহুত ভাল পাও আৰু অ তুমি ভাল পোৱাানে
হয় মইয়ো ভাল পাওঁ
অ আৰু তুমি মানে অ ভোগালী বিহুত মানে তুমি পিঠা বনাই পাইছানে
হয় হয় পিঠা বনাই পাইছো মানে এনেকোৱা বনোৱা নাই মানে কেতিয়াবা মাই বনাই আৰু কেতিয়াবা এনে ট্ৰাই কৰিছো মাৰ হেল্প কৰি দিছো এনে তুমি বনাই পাইছানে
অ মই বনাই পাইছো অ মই বেছি মানে তেল পিঠা বনাইছো অ তিলৰ লাৰু আৰু নাৰিকলৰ লাৰু মানে এনে বহুত যেনেকোৱা মানে পিঠা হয় ন মানে বহুত পিঠা বনাই
হয় হয় এনে এনে এনেই তুমি আচ্ছা তেল পিঠা এনে কেনেকোৱা বনাই
তেলপিঠা মানে অ তেলপিঠাটো চ আলু গুৰি লাগে আৰু গু গু়ড় লাগে অলপ আৰু মানে পানী দি কেনে আৰু চেনি পালে চেনি চেনিও দিয়া যায় অ চেনি আৰু অলপ চডা দিব চ চৌদা দি কিনে আমি মিক্স কৰি কিনে অলপ অলপ সময় থৈ দিব লাগে থৈ দিয়া পাছত বনালে মানে বস্তু বস্তুতটো বহুত ভাল ফুলি উঠে আৰু নহ'লে মানে অ ফুলি নুঠে আৰু অলপ দেৰি নৰক থৈ নিদিলে মানে চাউলৰ গুড়া খিনিটো অলপ মে মিক্স হ'ব লাগে
হয় হয় হয় আচ্ছা এনে তুমি কি পিঠাবোৰ ভাল পোৱা
এনেতো মই বেছি তিলৰ লাৰ়ু বেছি ভাল পাওঁ।
আচ্ছা অ, পিঠা- পিঠাটো কি ভাল?
পিঠাটো মই অ', বৰা-চাউলৰ পিঠাটো ভাল পাওঁ।
আচ্ছা অ', ময় মানে এনে লাৰু হ'লেতো মই নাৰিকলৰ আৰু তিলৰ লাৰুও বেছিকে ভাল পাওঁ। আৰু পিঠাটো নাৰিকল, অকল লাৰু এ, তিলৰ পিঠাও ভাল লাগে মোক।
অ, হয় নেকি তুমি পিঠা বনাই পাইছা নে? কেতি, কিবা,
হয় মই এনেকুৱা পিঠা বনাই পোৱা নাই। মই তোমাক ক'লোয়ে যে মানে মোৰ মায়ে বনাই তেতিয়া মানে অলপ চলপ হেল্প কৰি দিওঁ। সেনে, - কিবাতো মই নাজানো ইমান কেনেকা বনাব, পাৰি এনে অলপ- চলপ হেল্প কৰি দিও।
অ', - অ', ট্ৰাই কৰিব খুজিছো। তাৰমানে ন?
হয়- হয় ট্ৰাই কৰিব খুজিছো।
হয় তুমি মানে অ', বিহুত কি কি লোৱা?
বিহুত মই বিহুৰ আহ মানে কাপোৰ মেখেলা- -চাদৰ লওঁ আৰু গগনা লও আৰু মানে যি জুৱেলেৰিজ থাকে যি বিহুৰ, -
অ -অ হয় নেকি? অ, ময়ো চাদৰ - মেখে, এখলাই লও মানে যিহেতু নাচিব, তুমি নাচি ভাল পোৱা নে?
হয়- হয় মই নাচি বহুত ভাল, পাওঁ আৰু তুমি?
মইয়ো নাচি বহুত ভাল পাও। মই মানে এনে ডান্স মানে প্ৰগ্ৰাম কৰিছো। ছিলো আগে- পিছে বহুতবাৰ প্ৰগ্ৰাম কৰিছো চাদৰ -মেখালা সেইকাৰণে চাদৰ মেখেলা, লাগে আৰু।
অ, '- হয়- হয় ঠিকেই ক'লা তুমি।
তুমি, বিহু ফাংচন চাইছানে?
প্ৰায়ে বিহু হ'লে আৰু বিহু- ফাংচন চাবলৈ যাওঁ, মানে আমাৰ ওচৰতো হয় বিহুৰ ফাংচন। তেতিয়াও তাতে যায় কিনে চাঁও আৰু দূৰত- -দূৰত জাগাত। ত ', যাই কিনে ভাল লাগে। ফ্ৰেণ্ডবোৰৰ লগত, আৰু ফেমিলিৰ লগত।
অহ,
হয়, আৰু তুমি যা‌য় পাইছানে?
অ-অ, মই চাই ভাল হৈ যায় - যাই -যায়, কৈছো মানে, অ, যেনেকুৱা কি, - তুমি ৰঙালী বিহুত মানে বেছি ভাগ ফাং ফাংচন টো হৈ ন, তে ৰঙালী বিহুত মানে এনে গৈ পাইছোঁ, অ, এই ফাংচনটো চাই কেনে আৰু ডান্স প্ৰগ্ৰামটো কৰি কেনে বেছি ভাল লাগে অ আৰু তুমি ফেমিলি লগত গৈ পাইছা নে? মানে ফেমিলি লগত যোৱা ভাল পোৱা নে, মানে ফ্ৰেণ্ড সেতৰ লগত
হয়, মই বেছিকে ফ্ৰেণ্ডৰ লগতে ভাল পাওঁ, মানে বিহু ফাং ন্ ফ্ৰেণ্ডৰ লগতে যাই কিনে চাই ভাল লাগে ন। ফ্ৰেণ্ডৰ লগত এনজয় কৰিব পাৰি, ডান্স চান্স কৰিব পাৰি, গান হয় এইটো গান বাজিলে বিহু বিহুত গান বাজিলে তু এনেকে নাচি নাচি লাগিয়ে যায়, সেইকাৰণে হয়।
মানে বিহুটো মানে অসমৰ বেছি বেছি হেই
হয়, হয়, ঠিকে কলা, হয়, হয়, অসমৰে একদম হয়ে, ফেমাচে হয়। আৰু মানে ভাল লাগি ফ্ৰেণ্ডৰ লগত ফেমিলিৰ লগতো ভাল লাগে, কেতিয়াবা মানে বেছি দূৰ দূৰ জেগাত গ'লে ফেমিলিৰ লগত যাওঁ, ম ওচৰত গলেতো ফ্ৰেণ্ডৰ লগতে যাই ভাল পাওঁ।
অ, তুমি এনে কেইটা লৈকে চাই ভাল পোৱা?
মই চাওঁ, মই দুটা তিনিটালৈকে চাওঁ, ৰাতিলৈকে চাই ভাল পাওঁ, আৰু তেতিয়া ছিংগাৰো আহে। ন সেইকাৰনে আৰু‌ হয়, হয়, তুমি এনে ফ্ৰেণ্ডৰ লগত জাঅ যোৱা নে ফেমিলি লগত?
মইতো বিহু ফ্ৰেণ্ডৰ লগত নাযাও। কি মানে ফ্ৰেণ্ডৰ লগত মানে ৰাতিয়ে যোৱা যায় ন সেইদিখ, মানে ফ্ৰেমিলিৰ লগত। তাতে যাওঁ আৰু।
আতছা, হয়, এনেই তুমি মানে কোন? টো মানে, বিহুত যে আ চিংগাৰ মাতে এনে কোনটো ছিংগাৰৰ তোমাক বেছি ভাল লাগে গান বোৰ?
বেছিতো, আমাৰ তোৰ জুবিন দা বৰ ভালে, ভাল লাগিছে
আচ্ছা, হয়, হয়, হয় আচ্ছা, হয় ঠিকে কলা তুমি হয় জুবিন দাৰ টো গানটো বহুত ভাল আছিল, হয়, হয় আৰু এনে লেডিজ চিংগাৰ কোনোবাই? হয় এনেকুৱা আছে!
লেডিচ চিংগাৰতো, মই এনেচ আমাৰ এইফালে টো অহা নাছিল মইতো ইমা চোৱা নাছিলো লেডিজ চিংগাৰ জুবিন দা চা
আচ্ছা, এনে প্ৰিয়ংকা ভৰালীৰ গান চা শুনিছানে?
অ শুনিছিলো, কিন্তু আমি এইবিলাক চোৱা নাছিলো। মানে গানতো শুনো, যেনেকে ফোনত টো আহে ন, সেইটো সময়ত বিহুৰ গানটো কোনবৰ এনে ফাংচন বোৰ চাওঁতে মানে এইটো চিংগাৰটো অহা নাই।
হয়, হয় আৰু এনে বিহুৰ কাপোৰ চাপোৰ পিন্ধি ফটো' চটো
অ' ফ্-ফটো শ্বুট আপলোড কৰো, ৰিলো বনাও মানে চাদৰ মেখেলা পিন্ধি। এনে জতটত ডান্স কৰিব গ'লে, বেছি ভাগ ফটোত
হয়, হয় ঠিকে কলে তুমি। হয় এনে আৰু। তুমি, তুমি যিহেতু ক'লা তোমাৰ ভগালী বিহু বেছিকে ভাল লাগে ন? মানে এনেকা ভোগালী বিহুত, হয় ভোগালী বিহুত। মানে এনে ফেমিলিৰ লগত চলিব্ৰেট কৰা নে? গাঁৱত যাই কিনে চেলিব্ৰেট কৰা?
অঁ গাঁৱত। টো যোৱা যায় আৰু ফেমিলিৰ লগতো চেলিব্ৰেট কৰা যায় আৰু। গাঁৱত গ'লে বেছি যি ভাল লাগে আৰু।
হয় হয়। গাঁৱত গলে এতে ফেমিলিৰ লগত লগ কৰি কিনে হয়। সেইটো ভাল হয়। হয়, এনে মানে। প্ৰতিটো বিহু, যিমান বিহু আছে মানে তুমি ফেমিলিৰ লগতে বেছিকে চেলিব্ৰেট
অ' বেছিকে ফে-ফেমেলিৰ লগতে কৰোঁ। মানে ফেমিলিৰ লগত গ'লে মানে বেছি ভাল হয় আৰু, বিহু সময়ত মানে মা-মানে ঘৰে-ঘৰে যাব লাগে। দিনত পিঠা লাৰো দিবলে, সেইটো সময়ত মানে বেছি। বেছি ভাল লাগে আৰু।
হয় হয়।
আৰু ৰঙালী বিহুতো ডান্স, কৰি বেছি ভাল লাগে।
হয়, হয়, আৰু এটা হয়, হয় আৰু এটা কোনটো বিহুত যে ঘৰে ঘৰে যাই কিনেও খে কিবা কিবি হয় ন ডান্স বোৰ হয়
অঁ এইটো অঁ ৰঙালী বিহুতে হয় মানে ঘৰে ঘ ডান্স কৰিব যায় সিহঁতে মাৰ জেং বিহু নাচিবলৈ যায়।
আৰু এটা কিবা খেলাও হয় ন খেলাবোৰো
অঁ সেই খেলাটো ৰঙালী বিহুতও খেলা হয়। অঁ ভোগালী বিহুতো হয় লেকিন বেছিভাগ ৰঙালী বিহুত ধোৱা যায় পুৰস্কাৰও দিয়া যায়।
হয় হয় এইটো ভাল লাগে। হয় হয় কেতিয়া হ কেতিয়াবা মানে মানে পোৱালী বোৰৰ কাৰণেও আৰ্ট কম্পিটিচন ডান্স ক' ডান্স কম্পিটিচন এইবোৰত হয় না।
অ অ বহুত ভাল লাগে চাই কেনে। তুমি কৰি পাইছানে?
হয় মই আগতে সৰুতে কৰিছিলোঁ সৰুতে মানে এনে বিহুৰ ডান্স কৰিছিলোঁ এনে ৱৰ্কশ্বপত কৰিছিলোঁ আৰু এনে আৰ্ট আৰ্ট ডান্সত পাৰ্টিচিপেটো কৰিছিলোঁ। আৰু তুমি কৰিছিলানে?
অ ময়ো কৰিছিলোঁ ডা ডান্সো কৰিছিলোঁ আৰু এনেকে মানে খেল ধেমালিও কৰিছিলোঁ। বহুত ভাল লাগিছিলে আৰু পুৰস্কাৰবোৰ পাওঁতে আৰু বেছি বহুত ভাল লাগিছিলে আৰু। সেইটো সময়ত বেছি ফূৰ্তি লাগে ন' সৰু সময়ত যে যেতিয়া আৰু এতিয়াটো কৰিব পাৰে কিন টো ইমান ভাল নালাগে আৰু ইচ্ছাটো না নাযায় আৰু বেছি কৰিবলে। কিন্তু সৰু টাইমত বেছি য়ে ভাল লাগিছি
হয় ঠিকে ক'লা। হয় আৰু এনে বিহুৰ দিনা বিহুৰ দিনা ঘৰত তোমাৰ কি কি স্পেচিয়েল মানে কিবা খাই মানে এইটো খান পান বনে কি স্পেচিয়েল হয়।
বেছিভাগতটো আমাৰ দৈ চিৰা প্ৰথম তটো মানে আমি ৰাতিপুৱা উঠি কেনে মাৰিছে দৈ চিৰা জলপান টো খাব লাগে, তাৰ পাছত পিঠা লাৰু বনাই আৰু সিহঁতে বনাই তয়ে খোৱা যায় বিহু বিহু সময়ত আৰু বেছিভাগতো মিঠা বস্তুে বজাৰো অঁ- তুমি তোমালোকে খা কোৱা নে
হয় হয় আমিও সেনেকাই কৰো আমাৰ মানে ওচৰৰ কোন কোনোবা মানে আন্টিবোৰক মাতো আৰু মানে ঘৰত মাতি কিনা পিঠা চিঠা দিও মানে তেহতৰ ঘৰতো যাও মানে আমাক ইনভাইট কৰে তেতিয়া যাও আমিও সেনেকুৱা ভাল লাগে মানে বেলেগ লগত মানে এটা ৰিলেশ্যন ভাল হয় আৰু
অঁ বিহুৰ সময়ত বেছি ভাগ ৰাতিপুৱা উ তি ভাল লাগে মেজি য এতিয়া জ্বলাই নহয় সেইটো বহুতে ভাল লাগে, আৰু মেজি জ্বলোৱা সময়ত বহুত ভাল লাগে অঁ আমি মেজিতো মানে পিঠা লাৰু দিব যাতে মানে গাঁৱত ত আমি বেছি তো গা তে যাতে কৰো আৰু মেজি এইখিনি সময়ত মানে মে এ ইয়াতে যেতিয়া হ'লে মানে য'ত আছো সেইখিনি হন মানে ত সেইটো জাগাত ত মান এনেকৈ ভাল প্লেছ নাই আৰু। ন তে গাঁৱতটো বেছি ডাঙৰ প্লেচ থাকে তে সেইখিনি জোগাত মানে বনাব পাৰি আৰু মেজিত মেজিত আমি মানে পিঠা লাডু দি কেনে আৰ আৰু জু মানে এইটো দিব লাগে। এ বহুত ভাল লাগে আৰু। জিহত আমি লাৰু পিঠা দিব
হয় হয় এনে ক'ত ক'ত ফুৰিব যোৱা তুমি বিহুৰ টাইমত?
এনেতো ক'তো নাযাও আমাৰ এইখিনিত যে হয় ন। প্ৰগ্ৰাম টো এনে গৈছিল ছিলো গাঁৱত যাওঁ গাও গাঁৱত প্ৰগ্ৰাম চাব গৈছিলো এবাৰো গলো মানে বিহু চাই আহিলো আহ বেছিকে গাঁওঁতে ভাল লাগে মোক চাই কেনে বিহু বিহুত থাকে ন আবুহতে থাকে আবুহতলৈ লগ ধৰি বেছি ভাল লাগে আৰু।
হয় মোকো ভাল হয় হয় মই গাঁৱত যাই কিনে মানে বিহু চেলিব্ৰেট কৰিও মোক ভাল লাগে। মানে ফেমিলি ফেমিলিৰ লগত কত মানে চবে মিলি কি ফেমি মানে লগতে মিলি কিনে বিহু চেলিব্ৰেট কৰিলে ভাল লাগে আৰু পিঠা চিঠা হয় হয় কিবা মানে ইস্পেচিয়েল বস্ত তো মানে স্পেচিয়েল কিবা মানে এইটো লাগে ন ভাল লাগে।
অ হয় দিয়া বেছি হেটো সময়ত ৰাতি ব উঠা যায় ন আৰু মানে মাটি মাহত ডালি দি গাওঁ ধুহ লিয়ে দিয়ে আৰু বৰ ভাল লাগে সেইটো সময়ত হালধি লগাব লাগিলে ন।
হয় হয় ঠিকে কলে ভাল লাগে বিহুৰ টাইমত।
অ।
হয় আৰু কিবা কব খুজিছা?
অ হৈছে দিয়া ঠিক আছে ৰাখো হা উ থেংক ইউ